কথা পাতি
অ', ঠিক আছে কোৱা।
তুমি ট্ৰভেলিং কৰি ভাল
হয়, মই ট্ৰেভেলিং কৰি বহুত ভাল পাওঁ, তুমি ভাল পোৱা নে?
অ', ময়ো বহুত ভাল পাওঁ মানে ট্ৰেভেলিং কৰি তুমি মানো আ, কিহত ভাল পোৱা বেছিভাগ যোৱাটো মানে ট্ৰেইন য়া ফ্লাইট?
মই বেছিকেই ত ট্ৰেভেলিং কৰি ট্ৰেইনতে ভাল পাওঁ ফ্লাইত ফ্লাইটতো কেতিয়াও মানে উঠি পোৱা নাই যোৱা নাই আহ ট্ৰেইনতে ভাল লাগে মানে ট্ৰেইনত অচিনাকি মানুহৰ লগত কথা পাতিব পাৰি মানে বহুত মানে সেনেুৱা আৰু বাহিৰত চাই চাই যাব পাৰি সেইকাৰণে ভাল লাগে ট্ৰেইনতে
অ মোকো বহুত ভাল লাগ ট্ৰেইনত মানে এনেই তুমি ট্ৰেইনত কিমান বাৰ উঠি পাইছা
ট্ৰেইনত মই উঠি পালো চাৰি পাচঁবাৰ মান
অ চাৰি পাঁচ বাৰ মান উঠি পাইছা মই মই মানে গাঁৱত যোৱাটোতো ট্ৰেইনেদি যাওঁ বেছিভাগ মইতো ট্ৰেইনে ট্ৰেইনেদি মানে সৰুৰ পৰাই উঠি পাইছো আৰু
কি কি ভাল লাগে
মোক ট্ৰেভেল ট্ৰেভেলিং কৰা বেছিভাগ মই মানে জাগা মানে যেনেকুৱা পাৰ্ক চাৰ্কত বেছি যাই ভাল পাওঁ আৰু অ ত তুমি কোনটো জাগা মানে কোনটো জাগাত গৈ পাইছা বেছিভাগ মানে কোনটো জেগাত যায় ভাল পোৱা যে মাউন্টনত যাই ভাল পোৱা মানে এনে প্লেছত যাই ভাল পোৱা
হয় অ মই বেছিকে মাউন্টেন আৰু মাউন্টেনতে ভাল পাওঁ মানে মাউন্টনত গলে মানে এটা মানে হয় ন মানে পাহাৰৰ দৃশ্য চাব পাৰি মানে বহুত কিবা সেউজীয়া সেউজীয়া হয় গছ গছনিবোৰ বহুত ভাল লাগে সেইকাৰণে
অ মানে ত ওপৰেদি মানে তলৰ তলতটো বেছি ভাল দেখা যায় ন
হয় হয় হয় এইটো হয় আৰু মানে মাউ ট্ৰেকিং কৰিও ভাল লাগে ন সেনেকুৱা ফ্ৰেণ্ডৰ লগত গলে মানে ভাল লাগেৱে আৰু তুমি তোমাক কোনটো ভাল লাগে মানে মাউন্টেইন প্লেইন
মই বেছিভাগতো মানে প্লেনেতেৰে গৈ পাইছো মানে প্লেন মানে মাউন্টেইনত বেছিভাগ ৰাতিতটো মানে ৰাতিৰ দৃশ্য চাই বেছি ভাল লাগে আৰু মানে গোটেই জাগা খিনি পোহৰ দেখা পায় নহয় সেইটো সময় মানে বেছি ভাল লাগে আৰু এনেহলে মানে তলত তে ভাল পায় মানে প্লেইন ৰাস্তাটোহে গৈ ভালকে পাম ফুৰিবলে মানে যেনেকুৱা পাৰ্ক চাৰ্ক হোৱা অ তেনেকুৱা এ উম আহ তুমি এনে মানে ক কত ক'ত যায় ভাল পোৱা
মই এনেতো মই কত ক'ত মানে তুমি কি কৈছা মানে
মানে যেনে মানে পাৰ্কত যোৱা মানে মানে ক'ত মন্দিৰ যোৱা
হয় মই মানে হয় বেছি হয় এনেকুৱা হয় মোৰ মন আছে যে, মানে দূৰ ইনফিউচাৰ মই মানে কিবা মানে ডাঙৰ, ডাঙৰ মন্দিৰত যাওঁ আৰু মানে দূৰত, দূৰত যে, যেনে কেদাৰনাথ হ'ল মানে তাতে মানে যায় কেনে ট্ৰেভেলিং মানে সেইটো মন আছে মানে এতিয়াতো যোৱা নাই মানে এনেই ফিউচাৰত যাম বুলি ভাবিছিলোঁ আৰু তুমি মানে সেনেকুৱাত ক'ত মানে
অ', মই, মই মানে এনে গৈ পোৱা নাই মই ইন ফিউচাৰ মোক যাব মন আছ অ', মানে মুম্বাই‌ যাব মন আছে বেছিভাগ, মোৰ ড্ৰীম আছে তাতে যাবলে এনেকুৱা। অ', আ, তুমি বেছি চিভাগ মানে কাৰ লগত ট্ৰেভেলিং কৰিম? ভালপোৱা মানে ফেমিলিৰ লগত নে ফ্ৰেণ্ড হেন্ডৰ লগত?
হয় মই বেছিকে টো ফ্ৰেণ্ডৰ লগতে ভালপাওঁ, ফেমেলী লগতে ভালপাওঁ মানে ট্ৰেনত গ'লে ও ফেমেলী লগত গ'লে মানে
অ' ট্ৰেইনতো ফেমিলিৰ লগতে যাৱা বেছি ভাল মানে বেছ কিয়ো কি মানুহবোৰো বহুত ধিৰি যায়।
হয়, হয় আজিকালি সেনেকুৱা থাকে হয়, ঠিকে কৈছা তু মি আৰু মানে মানে ফ্ৰেণ্ডৰ লগতে গ'লে এটা ভাল যে ট্ৰেকিং চেকিং কৰিব যাওঁতে ট্ৰেভেলিং কৰিব যাওঁতে মানে ফ্ৰেণ্ডৰ লগত গ'লে গ'লে মানে নে ভাল লাগে হয় হয় বেছি ফ্ৰিডমো ভাল লাগে। কি আৰু মানে ফ্ৰীডমো হয় আৰু ভালো লাগে মানে ফ্ৰেণ্ডৰ লগত গ'লে এনজয় কৰিব পাৰো।
অ' অ' ঠিকে কৈছা তুমি, অ' উম মোকো ভাল লাগে মোকো ফ্ৰেণ্ডৰ লগতে ভাল লাগিলে লেকিন বেছি ভাগতো মই ফেমিলিৰ লগততে যোৱা যায় আৰু। মানে ফ্ৰেণ্ডবোৰ লগত মানে ইমান যাব নিদিয়ে আৰু ফেমিলিহতে লেকিন ফ্ৰে
ক'ত ক'ত জাগাত যাই পাইছা তুমি?
ফেমিলিৰ লগত বেছিভাগতো মানে পূজাৰ টাইমত তে য গৈ পাইছোঁ যেনেকে অ' দূৰ্গা পূজা। হ'ক সৰস্বতী পূজা হওঁক মানে এনেকুৱা পূজাত পূজা টাইমতে মানে গৈ গৈ পাইছোঁ আৰু।
কোনটো, কোনটো দূৰ, দূৰ জেগাত গৈছা এনে?
মই-মই বেছি দূৰতো যোৱা নাই। মানে এনে মানে অহ, মানে আমাৰ বিহাৰত গৈ পাইছোঁ। অহ, বিহাৰ, বিহাৰতে গৈ পাইছোঁ মানে এনে যাব মন আছে আৰু এবাৰ যাম। বুলি ভাবিছোঁ আৰু।
আচ্ছা।
তুমি গৈ পাইছা নে বাহিৰত ক'বাত?
হয় হয়। মই এবাৰ কেৰেলা গৈছিলোঁ। তাতে ভাল লাগিছে কেৰেলাত মানে বেলেগ কালচাৰ হয়, মানে বেলেগ ৰ মানে তাৰ কেৰেলাৰ মানে খান-পানো মানে বেলেগ থাকে ন খোৱা বস্তু বোৰ, মানে সেই ভাল লাগে মানে আৰু কালচাৰেলো ভাল লাগে। সেয়ে মানে মানে তাতে খায় ঈদ চা খাই কিনে বহুত ভাল লাগিছে মোৰ। হয় হয়, ড্ৰেছ কডো ভাল লাগে, বহুত ভাল লাগে আৰু মানে মানে হে-সিহঁতৰ লগত মানে কথা পাতি কিনেও ভাল লাগে মানে বেলেগ মানে বেলেগ ষ্টেটৰ লগত মানে কথা পাতি মানে নিজৰ কালচাৰো ক'ব পাৰি, হয়। সেনকা ভাল লাগে।
অহ, ঠিকে কৈছে তুমিয়ো। আৰু যেনে তুমি মানে, অ' তুমি ক'ত? ক'ত মানে বেছিভাগ তুমি, অ' ফ্ৰেণ্ডৰ লগত গ'লে মানে ক'ত যোৱা বেছিভাগ?
বেছিভাগ মানে ফ্ৰেণ্ডৰ লগত গ'লেতো, মই হেনেকুৱাত যোৱা নাই কি তেওঁ মানে গৈছিলোঁ এবাৰ। অ', মানে ইমান দূৰতো যোৱা নাই। শ্বিলঙত গৈছিলোঁ। হয় শ্বিলঙৰ মানে এটা উমটো হয়। এটা মানে শ্বিলঙৰ উমটো নামৰ এটা জাগাত মানে, তাতে পানী মানে এই ৱাট ফল্ আছে, তাতে গৈছিলোঁ। ভাল লাগিছে। হয়, হয়। হয়, হয়। তাতে যোৱা নাই মানে এইটো বেলেগ জাগা হয়। মানে হেইটোয়ে কয় মানে তাতে ভাল লাগিছে, তাতেও যাই
অ', মোকো যাব মন আছে। এইবাৰ যাম বুলি ভাবিছো আৰু এইটো বছৰটো।
হয়, হয়। আৰু এদিন তুমি ট্ৰেভেলিং কৰোতে ফটো চটো তোলা নে?
অ', ফটো চটো তোলো, মানে ফটো তোলাতো বেষ্ট আৰু ৰিয়েল ৰিল বনোৱাটো আজিকালি ত' কম্পালচাৰী আছে। ক'বাত যোৱা মানে ৰিলটো বনাব লাগে আৰু ন। ছোৱালী, বেছিভাগতো ছোৱালী এইবোৰে বনাই
হয়, হয়, হয় এইটোতো কম্পালছৰি এতিয়া মেমৰি থাকি যায় আৰু মানে এনেকুৱা হয়, মানে
পাইছোঁ।
হয়, হয়, হয়, হয় আৰু ফ্ৰেন্ডৰ লগত ফেমিলিৰ লগত গ'লেও মানে ত্ৰেভেলিং কৰিব দূৰ, দূৰ জাগাত ভাল জাগাত গ'লেও মানে ফটো চটো তুলি কিনে ৰাখিলে মানে এটা মেমৰি থাকি যায় আৰু পিছত যায় কিনে আমি ইনফিউচাৰ চাব পাৰি মানে ভালো লাগে ন? সেইটোও হয়।
উম। ঠিকে কৈছা তুমি অ উম, আৰু মানে তেনেকৈ তুমি ও মানে এতিয়া তুমি ক'ত যাব বিচাৰিছা আৰু তোমাক এইটো বস্তু,
হয় এতিয়া মোৰ যাব মন আছে মানে এতিয়া মোৰ মানে অ এ কি কয় জাপান যাব মন আছে। অ এতিতো চাও ইন ফিউাৰ কি হব অ হয় মানে যাব মন আছে মান জাপানৰ হয় মানে ভাল লাগে এইটো জাগাতো ভাল লাগে মানে
অ মইে এবাৰ যাব বিচাৰো আৰু ইাৰ যিহে গৰম দিন মানে মই ভাবিছো একো কুলিঞ্জাম
আচ্ছা, আচ্ছা, হয় হয় গৰম দিনতো এনেকুৱা মানে পানীৰ জেগাতে যাই ভাল লাগে। হয় হয় ঠিকে কলা হয় আৰু মানে গৰমৰ দিনত ঠাণ্ডা জেগাত গ'লে ভাল লাগে সি কিম হ'ল আৰু মানে কিবা ঠাণ্ডা দিনত শ্বিলং শ্বিলং গলে, ভাল লাগে
অ সেইখিনি জাগাত মানে বেছি ঠাণ্ডা ঠাণ্ডা পাই ন ঠাণ্ডা বতৰ টো বেছি ভাল লাগে যি বহুত গৰম দিছে ন,
হয়, হয় ঠিকে কলা হয় ঠিকেই ক'লা গৰমৰ দিনত দু জাগাত মানে এনকা ঠাণ্ডা জাগাত গ'লে ভালেই হয়
অ তুমি ট্ৰেভেলিং কৰাৰ সময়ত মানে কি ড্ৰেছটো পিন্ধি যোৱা মানে
মই এনেই ট্ৰেভেলিং জাগা চাই চাই হয় আৰু মানে, যেনেকুৱা জাগা আছে সেনেকুৱাই মানে যেনেকুৱা পানীত চানীত গ'লে আৰু ৱাটাৰফলত তেনেকুৱা গ'লে আৰু মানে এনেকুৱা, এনেকুৱা ড্ৰেছ পিন্ধো কিোনু বেছি হেভি ড্ৰেছ নিপিন্ধো হয় মানে হয় চুইমিং হেভী ড্ৰেছ নিপিন্ধো আৰু ইনকা পানীৰ জেগাত গলে, হয় হয়, পানীত গলে টো অ মন্দিৰ চন্দিৰত গ'লে মানে এনে
অ', কুৰ্তা অ', অ', ময়ে এয়ে পিন্ধো কুৰ্তা পিন্ধো। অ', কুৰ্তা, ফ্ৰক এনেকুৱা পিন্ধো আৰু।
হয় আৰু এনে ঠাণ্ডা জগত, জগাত গ'লেটো এনে চুৱটাৰ চেটাৰ
অ', চুৱেটাৰ পিন্ধিব লাগে অ', সেইটো হয়, উম, অ', আৰু মানে যেনেকুৱাকে তুমি ধৰি লোৱা অ', যেনেকুৱা আমিটো কওঁ, ফুৰিব যোৱাত যাওঁ ন মানে সেইটো সময়ত মানে তুমি মানে কি, কি খাই ভাল পোৱা আৰু?
অ', তুমি ঠিক কুৱেশচন কৰিলা। অ', এনেকুৱা মানে ভাল লাগে বেছ আমি ট্ৰেভেলিং কৰিব যাওঁতে মানে বেছি খোৱা বচ
অ' মানে খোৱা বস্তু মানে ফুৰিব যদি গেলে মানে খোৱা বস্তু লাগে আৰু খোৱা বস্তু নহ'লে,
লাগে, এইটো টো মেইনে হয়, হয় খোৱা বস্তু মানে বেলেগ বে বেলেগ জেগাৰ, বেলেগ বেলেগ বস্তু খাই কিনে ভাল লাগে। চব কিতাপ ট্ৰাই কৰি কিনে হয়। ভাল লাগে, এইটো টো! সেনেকুৱাটো মই মানে, এনে টো মই ম'ম' খাই ভাল পাওঁ মানে, ঠাণ্ডা জাগাত গ'লে ম' চুপ খাই ভাল পাওঁ, আৰু এনে বেলেগ, বেলেগ জেগাত এনে কেৰেলা গৈছিলো যে, তোমাক কলো, মই তেতিয়া ইডলি দচা খাই কিন্তু ভালে লাগিল।
অ' অ' ইডলিটো বেছি ভাল লাগে আৰু মানে চামাৰটো যি দিয়ে, এইটো বহুত টেষ্টি লাগে আৰু অ' মই খাইছিলো মানে এবাৰ।
অ' হয় তুমি এনে মানে তুমি ক'লা যে, তুমি বিহাৰ বিত গৈছিলা মানে, বিহাৰত তোমাক এনেকুৱা কি বস্তু তোমাক ভাল লাগিছে। মানে, তাতে মানে খোৱাৰ বস্তু কিবা
মই বেছিভাগতো, অ' আমাৰ এতিয়া লিট্টি চোখা বুলি ক কয় যে, মানে বিহাৰৰ ফেমাচ সেইটো বহুত ভাল লাগিছিলে আৰু লিটি চগা খাইছিলো, মানে বহুত টেষ্টি লাগে আৰু মানে যোৱাতে মানে ফুৰিব য'ত গ'লে নহয় খাওঁ আৰু এইখিন জোগাত মানে বহুত ভাল, ভাল বস্তু থাকে আৰু বহুত ভাল লাগে। খাই কেনে, মই লিটি থকা বেছি ভাল পাওঁ আৰু।
হয়, হয় আৰু এনে বিহাৰতো এইটো আমবোৰ টো ভাল লাগ
অ', আমৰ ছিজনত আম আৰু তাৰ আমৰ আচাৰ টো বহুত টেষ্ট বনাই আৰু বিহাৰৰ হেৰি
হয়, আমৰ আচাৰতো ফেমাচে আছে হয়, এইটোতো জানো মই।
অ'।
আৰু এনে কি, কি আৰু এনে কি ফেমাচ আছে? তাৰে মানে ভি
বেছিতো ই লিটি চখা আছে আৰু লিটি চখা বুলি কয় যেনেকে আলু কা
হয়, হয় আতচ্ছা আলুৰ পৰঠা হয়। আৰু এটা আৰু এটা আছিল ন? এ কি চাটুৱা না কি?
চাটতোটো এইটো ভাল লাগে আৰু যেনেকুৱা আমাৰ পূজাৰ কালচাৰৰ যেতিয়া হয়, ন ঠেকুৱা যি বনাই সেইটো মানে বেষ্ট আৰু ঠেকুৱা।
ট্ৰেভেলিং কৰিব যাওঁতে এইটোয়ে বেনিফিট আছ যে, মানে বেলেগ, বেলেগ জেগাৰ বস্তু ট্ৰাই কৰিব পাৰি এইটো ভাল হয়, যে, হয়। মানে বেলেগ, বেলেগ টেষ্ট থাক
অ', অ', ঠিকে কৈছা তুমি অ', আৰু তুমি বেছিভাগ আহ ফুচকা খাই ভাল পোৱা নে তুমি?
হয়, হয় ফুচকা খাই ভাল পাওঁ বেলেগ, বেলেগ জাগাত হয়, হয় আচছা হয়, হয় মইও খাওঁ ফুৰিব গ'লে বেলেগ, বেলেগ
অ', উ, ঠিক আছে দিয়া হা ৰাখিছো, থেংক ইউ। উম।